হ'ব
আহ কি কৰিছা
মই ঘৰতে আছোঁ তুমি ক'ত?
মই এইয়া ঘৰতে আৰু ক'ত যাবা ইমান গৰম ক'ত ওলাবা আৰু এই গৰম খনত। কি যে
হো ঘৰতে থাকা আৰু
উম আলহীয়ে মাটি মাতি, মাটি মাতি ভাগৰি কৈছে আহা আহা বুলি নাই ইমান গৰমত কাপ কাপোৰ পিন্ধিবলৈ এলাহ লাগে
একো নহয় তাৰ মাজতে যাব লাগে
অ সেইটো। কাইলে চান ৰবিবাৰ কাইলে ওলাই যাম এবাৰ
অহ অহ বন্ধ পালো ময়ো তিনিদিন বন্ধ পালো পিছে ক'তো যোৱা হোৱা নাই কাৰণ মইহে বন্ধ পাইছো ল'ৰাৰ পৰীক্ষা চলিয়ে আছে। আজিহে পৰীক্ষা শেষ হৈছে। সেইকাৰণে ময়ো যোৱা নাই ঘৰতে আছো ইপিনে অম্বুবাচী শুক্ৰবাৰে ভাঙিলে ন অম্বুবাচী বাচি কাম বোৰ কৰিলো ঘৰৰ চাফ চিকুণ কৰিলো গোটেই এতিয়া আৰু অ কাপোৰ ধোৱা পখলা, মন্দিৰ চাফ চিকুণ কৰিলো
হয় দিয়া
আৰু গৈছিলা অম্বুবাচীত কামাখ্যা মন্দিৰ।
এ যাবা যোৱা ইমান ভিৰ ভৰি থবলৈ ঠাই নাই
অ সেইটোতো হয় বাৰু যাব কিন্তু ভাল লাগে মোৰ ভাল লাগে। গৈ মোৰ মানে যোৱাৰ ইচ্ছাতটো আছিলে কিন্তু যোৱা নহল আৰু
যোৱা নহল আৰু উ
কৰিছোঁ আৰু।
হয় দিয়া
কি কৰিলা পিছে তেনেহলে দিনটো।
দিনটো সেয়া এনেকেই থাকিলো দিয়া।
কি বনালা খালা।
আহ খোৱা বোৱা আজি লেচেৰা ভাজিছিলো
অই ময়ো লচলা ভাজিছো একে একে।
লেচেৰা ভাজিলো ভেন্দি আলু ভাজিলো। ৰহৰ দাইল ৰহৰ দাইল আছিলে ৰহৰ দাইল বনালো।
অ মই ৰহৰ দালি বনোৱা নাই বাৰু কিন্তু লেচেৰা ময়ো ভাজিলো গৰমে গৰমে খাই ভাল লাগে ন। আধা কেঁচা কৰি
এ ইমান ভাল লাগে তোমাৰ মনত আছে ন তোমাৰ মনত আছে নে? ঘৰ দাইল যে তুমি।
বেয়া পাওঁ
বেয়া পোৱা।
মই বেয়া পাও এতিয়াও বেয়া পাও মই এটা গোন্ধ পাও। কিন্তু খাবলে ভাল খাব লাগে বোলে ৰহৰ দালি কিন্তু মিহলি কৰি যদি বেলেগ বেলেগ দালি লগ লগত মিহলি কৰি বনোৱা হয় তেতিয়া কিন্তু ভাল লাগে।
একেবাৰে ঠিক কৈছা মই তেনেকেই বনাইছিলোঁ আজি মিহলি কৰি পেলাই।
অ অকল ৰহৰ দালি নহয় পুৰা মিহলি কৰি দুই তিনিবধ দালি এক একেলগে মিহলি কৰি যদি বনোৱা তেতিয়া কিন্তু বৰ সোৱাদ লাগে।
বহুত ভাল লাগে উম
আৰু তুমিতো বনায়ে থাকা ন তুমি সময় পোৱা।
সেইটোও হয় তুমিতো মইতো পাই- এতিয়া মানে এক্সপাৰ্টে হৈ গৈছো।
উম মই তোমাকৰ ঘৰলে গ'লেতো এটা নহয় এটা নতুন কিবা এটা পাওঁৱেই যে এইটো নতুন এটা বনাইছা ব্যঞ্জন উম।
মই আজি তে মই আজি তে অ আছে অংকু সেয়ালৈ গৈছে ৰবা আহ নৰ্থ গুৱাহাটী
নৰ্থ গুৱাহাটী গৈছে।
অ উত্তৰ গুৱাহাটী গৈছে হেৰি এয়া সি তাতে চুইমিং কৰে যে
অ সি চুইমিং শিকি কি আছে।
চুইমিং শিকি থকা নাই তাৰ ফ্ৰেণ্ডটো জানোঁ নৰ্থ গুৱাহাটীত নাথাকে।
উম
গুৱাহাটীতো সিহঁতৰ অফিচে অ মানে অফিচৰ মানুহ বিলাককহে সোমাবলৈ দিয়ে তাত
কি ফ্ৰেণ্ ফ্ৰে তাৰ বন্ধুজন থকাৰ বাবে সি ধুনীয়াকে তাতে খেলা ধূলা কৰিব পাৰে
অ আচ্ছা অ সি এটা সেয়াত কাম কৰে ন সি ক'ত কাম কৰে বুলি কৈছিলে সি কোনটো এন জি অ'ত কৰে
ছয় মাইল
ছয় মাইল
ছয় মাইল
নহয় এন জি অ' টো কি কিহৰ হয়
ৰিহেব
ৰিহেৱৰ ন ভালে কৰিছা দিয়া ই কৰ'বাত এটা সোমাই আছে ভাল কথা আছে।
এইকেইদিন দুদিন থাকি আহিছে ৰবা খেতিলে পঠিয়াইছিল।
ক্ষেত্ৰিয় বেলেগ বেলেগ ঠাইলে পঠাই থাকে ন।
আহ যোৰহাটত থাকি আহিলে চাৰিদিন এইবাৰ খেত্ৰীত দুদিন থাকি আহিলে
উম
আকৌ মানদে খেত্ৰিলে পঠিয়াইছে। বাহিৰত গৈ থাকিব লাগে অ
অ ভালেই দিয়া এক্সপ্ল'ৰ কৰাটো ভাল বাহিৰৰ বেলেগ বেলেগ ঠাই যোৱা ভাল লাগে। আৰু পঢ়া শুনাও কৰি আছে তাৰ লগতে
অ সেই এম কমটো একজাম শেষে হ'ল।
উম।
ৰিজাল্টটো ওলাব।
উম উম উ
এতিয়া গৈছে আহিব সোনকালে।
উম
আহিব সোনকালে এতিয়া কৈছে মই আহি পেলাই আৰু অ ভাত নাখাও দিয়া মা, হা মই অকমান আকৌ খোজ কাঢ়িম আহি পেলাই
উম আজিকালি চবে নিজৰ আজিকালি শৰীৰটোলৈ চবেই চিৰীয়েছ
হয় দিয়া
উ নাই ঠিকে আছে লাগে বেমাৰ আজাৰৰ পৰা বাচি থাকি শিকিবলৈ হলে নিজে ঠিকে থকাটো বহুত দৰকাৰী শৰীৰকো সময় দিব লাগে কিন্তু। মোৰ মতেদি মোৰতো দৌৰা দৌৰি মাজতে সেনেকেই হয় কিন্তু দিব লাগে নিজ নিজৰ শৰীৰটোক সময় দিব লাগে নাইবা তুমি আমি আমাৰ এটা কি ভাল আমি অফিচত য়গা কৰো। এঘন্টাৰ কাৰণে সদায় য়োগা কৰো সেই য়োগা সময় খিনি আমাৰ মানে গোটেই দিনটো আমাৰ যিমান খিনি আমি কাম কৰো বা সেয়া কৰো সেইখিনিৰ পৰা অকমান হ'লেও মানে সেয়া লাগে যে মনটো শান্ত অনুভৱ মনত খং ভাৱটো নাহে কেতিয়াবা হয় ন বহুত কামৰ প্ৰেচাৰ হলে বহুত খং উঠে। সেনেকুৱা হয় ন, কিন্তু সেই এঘন্টা সময় এটা বজাৰ পৰা দুটা বজালৈকে কৰো আমি। আমাৰ কনফাৰেন্স হল এটা আছে কনফাৰেন্স হলত চবেই আহে হে মানে যোনে যোনে কৰিব বিচাৰে তাৰ পিছত আমি তাতে য়গা কৰো তুমি কৰা নেকি য়গা।
নহয় নহয় এনেই মই ঘৰতে কৰো য়গা নহয় আৰু এটা দুটা ব্যয়াম কৰোঁ
উম
যেতিয়াই সময় পাও তেতিয়াই কৰো হয়তো ৰাতিপুৱা নহলে গধূলি সময়ত
অ' কৰিব লাগে কৰিব লাগে। উম কৰিব লাগে কৰাটো ভাল আৰু আমি মেডিটেশ্যন কৰোঁ
অ' আজৰি হৈ পেলাই
অ' যোগ দিৱসৰ দিনাখনতো ৰবিবাৰ পৰিছিলে! যোগ দিৱসৰ দিনা সেইকাৰণে পিছত এইবাৰ নহ'লে। নোহোৱাৰ কাৰণে আমাৰ সোমবাৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে হ'ল। তাই যোগ দিব। তাতে আমাৰ আ এটা ভাল এ সংস্থাৰ পৰা মানুহ আহিছিলে। তেওঁ আমাক শিকালে। ধুনীয়াকে শিকাইছে, বৰ ভাল লাগিল। মানে আমি বহি-বহিও যে কৰিব পাৰো, কিছুমান কাম, সেইখিনিও আমাক শিকালে বহুত ভাল লাগিল।
অ' দেখিছো ফটোবোৰ, ইমান ভাল লাগিছে।
অ' ফটো মই দিছিলো ন!
উম ইমান ভাল লাগিল। আৰু চবেই বগা পিন্ধিছা ন?
বগা পিন্ধিছো, বগা পিন্ধিলে মানে কি হয় যে নিজৰ এটা ভক্তিভাৱ এটা আহি যায়। মানে তোমাৰ ৰং-বিৰঙী হোৱাতকে, যেতিয়া তুমি এটা মানে মেডিটেচনত বহিছা, বগা কৰিলে তোমাৰ নিজৰে শান্ত-শান্ত ভাৱ এটা আহে ন? সেইটোকাৰণে ভাল লাগে। উম। ভাল লাগিল, ভাল লাগিল। বহুত ভাল লাগিল কৰি পেলাই আৰু আগ-আগে পিছেও আমাৰ অফিচত হৈয়ে থাকে। যুগ শিবিৰ হৈয়ে থাকে। এইবাৰ আৰু এটা ডাঙৰ সংস্থাৰ লগত যোগাযোগ কৰিব। কৰি পেলাই সেইটো সংস্থাৰ লগত হ'ব।
ঔ ভালেই দিয়া।
উম। আৰু কোৱা? তাৰ মাজতে কৰো আৰু কামৰ মাজতে।
উম উম। আৰু কি ধুনীয়াকে গছ পুলিও ৰু
অ', অ', অ', অ', সেইবিলাকতো হয়েই। হৈয়ে থাকে। উম মই নাহৰৰ পুলি ৰুলো ন! দুটা নাহৰৰ পুলি ৰুইছো। অ'। নাহৰৰ পুলি ৰুলো, তাৰপিছত যোনে যি ৰুৱে আৰু! তাৰপিছতে মই সেইটো নাহৰ পুলি চাওগেও মাজে মাজে গৈ পেলাই
হয় দিয়া।
উম, যে ভালকে পানী-চানী দিয়া হৈছে নে নাই? অলপ ডাঙৰ হৈছে নে নাই চাও আৰু মানে মাজে মাজে। বৰ ভাল লাগে। আমাৰ, আমাৰ পৰিৱেশটো বহুত ধুনীয়া। তুমি কেতিয়াবা আহিলে দেখা পাবা।
মই কেতিয়াবা ভাবো যে যাওঁ নেকি! সোমাই পেলাই যাওঁৱে নেকি!
আহিব পাৰা, মোক ফোন কৰিবা। মোক ফোন কৰিলে তুমি আহিবা। চাবাচোন, আমাৰ গোটেই চাৰিওফালতো গছ-বননি মানে গোটেই ভৰা আৰু! জামু গছ আছে, আমৰ গছ আছে, ফল-ফুলৰ গছ আছে। চব আছে। মধুৰি আম
ইমান ভাল লাগিছে। উম, শু তুমি যে কৈছা মানে মোৰ পুৰা মনত আহি গৈছে যে এনেকুৱা, এনেকুৱা ডাঙৰ-ডাঙৰ গছ হ'ব তোমালোকৰ তাত।
খন একদম ধুনীয়া আৰু জাম ইমান লাগিছে! সেইদিনা আমাৰ ছাৰ এজনে ক'লে যে তুমি এখন ডাঙৰ কাপোৰ পাৰি দিয়া, পাৰি পেলাই জামখিনি পৰিব ন তাতে, তাৰপিছত তুমি আনিবা। চবকে দিবা, এনে জামখিনি পৰিছে চৰাই-চিৰিকটিয়েও খাব লাগে দিয়াচোন, চৰাই-চিৰিকটিয়েও খাইছে। তাৰপিছত অলপ আনিলে খালো আমি চবে বৰ ভাল লাগিল জাম খাবা এইখিনি সময়ত বহুত ভাল নাই না ঘৰলৈ অনা নাই অলপ অলপ চাবেই খাইছো আৰু অফিচতে
অ এইখিনি সময়ত কিন্তু চবেই কয় জাম খাব লাগে বোলে
জাম খাব লাগে খাবা জাম খাবই লাগে আৰু জাম বোলে এই মধুমেহৰ ৰোগ যে ডায়েবেটিছ সেইটো কাৰণে বহুত ভাল বহুত ভাল জামৰ গুটিটো বহুত ভাল বোলে
বহুত ভাল বোলে জামৰ গুটি
উম তুমি খোৱা নে নোখোৱা জাম খাই ভাল পোৱা
অ 'ভাল পাওঁ খালি এ জিভাখনন যে
অলপ ডাঠ ডাঠ লাগি যায় অ পাৰ্পল লাগে আৰু পাৰ্পল হয় আৰু অকমান দাঠ ডাঠা লাগে গ লাগেকিন্তু খোৱ লাগে তুমি নিমখ চিমখ দি খাচোন বৰ ভাল লাগে
অহ
মই খাও এনেকেই হে খালো খালো চাহ খালো চাহ খাই উঠি বোলো বহুত দিন তোমাৰ লগত কথা পতা নাই অলপ ফোন কৰো বন্ধ হব ন গৰমৰ বন্ধ আহিবা, আমাৰ ঘৰলৈ।
আহিম দিয়া।
তুমিতো কতো নোযোৱা
নাই নাই ক'তো ওলাই যোৱাৰ প্লেনিংটো এতিয়ালৈকে হোৱা নাই একো
অ আমাৰ ষোল্ল তাৰিখৰ পিছত ক'বাত
তোমালোকৰ জন্মদিনৰ জন্মদিনৰ সেইটো আছে নহয় খাবলে আমাৰ
অ অ অ অ সেইটো মই তোমাক ফোন কৰিম দিয়া আহ পোন্ধৰ তাৰিখৰ আগতে কৰিম
আমাৰ লৰাৰ খাবলৈ আছে নহয়
হে হে হাহা অ হ'ব দিয়া মই মাতিম আহিবা একেলগে এটা দিন স্পেণ্ড কৰিম সয়া হ'ব গৰম বন্ধতে মাতিম কাৰণ সাত তাৰিখৰ পৰাহে আমাৰ গৰম বন্ধ হ'ব এতিয়া ক্লাছ নাইন ন উম উম তেতিয়া মাতি আমি যাম পোন্ধৰ তাৰিখৰ পিছত অলপ বাহিৰলে যাম কিন্তু পোন্ধৰ তাৰিখলৈকে আছো পোন্ধৰ তাৰিখলৈকে ঘৰতে আছো মানে যোনদিনাখন শনিবাৰ ৰবিবাৰ পৰে মই ফোন কৰিম শনিবাৰতটো আমাৰ ঘৰত নিৰামিষে চলে সেইকাৰণে তুমি আহিবা ৰবিবাৰে
আহ আহিম দিয়া নিশ্চয় আহিম
বৌকো মাতিম চবকে মাতিম তিম আহিবা আৰু আহি অলপ সোনকালে আহিবা সহায়ো কৰি দিবা মোক
কৰি দিম দিয়া
সোনকালে আহিবা ভিনদহত লাগে অলপ পিছত আহক বা অংকুৰো লাগে পিছত আহক তুমি সোনকালে গুচি আহিবা হয় নে নহয় অ অ দিয়া বাৰু হ'ব দিয়া ন আৰু দীঘলীয়া নকৰো আৰু কাম থাকিব পাৰে
আহ এতিয়া